হেল্ল'-হেল্ল',
হেল্ল' মাত নিদিয় কিয় ঐ।
মাত দি আছো দেখোন
হেল্ল'
হেল্ল' এ নেটৱৰ্ক পোৱা নাই ঐ নে নেটৱৰ্ক পোৱা নাই তোৰ।
ক
হা
ক শুনি আছো?
অ' বিল্ডিংত পালিগৈ মানে।
বিল্ডিং আহি আচো পোৱা নাই গে।
কত এতিয়া শুই আছো।
শুই আছ।
অ', ভাত খালো।
খবৰ পা
ভাল তোৰ ভাল নে আৰু ঘৰৰ
কলেজ যোৱা নাই?
নাই যোৱা।
কিয় নগলি?
এনেই কালিপৰা বন্ধই কলেজ
অ তহঁতৰ বন্ধ দিলেই আমাৰ আক' কালিৰ পৰা বন্ধ
উম,
আৰু মা মাদাৰ হাতত গ'ল তহঁতৰ
আছে ঘৰতে ঘৰতে আছে ঐ ঘৰতে আছে তোৰ নেটৱৰ্ক পোৱা নাই। ঐ তোৰ নেটৱৰ্ক পোৱা নাই ভালকে মাততো কিবা নিচিনা আহি আছে
ৰ
অ',
হেল্ল'
শুনিছ হেল্ল' হেল্ল' অ, ক খবৰ খাতি ভালনে বেয়া?
ভালে তোৰ।
ভাল, ভাল।
নাই যোৱা, যাম বুলি ভাবিছো বাৰু
অ, গলে কণ্টেক্ট কৰিবি মোক।
অ, ভালুক পুং যাম ভালুক পুং।
অ, কেতিয়া যাবি?
দচ তাৰিখে।
দহ তাৰিখে অ' কিহত যাবি বাছত অ', বাছত যাবি।
উম'।
আতছা। আমাৰ ফালে ইমান পানী আহিছে অ' নদীত।
ত মই মানে পাহাৰত থাকো ন পানী আহা নাই ইয়াত।
অ' পাহাৰ ৰহ খহায় নিব গম পাবি।
নিনিয়ে সহায় এই কলগছ
কলগছৰ নাও বনাবি ন পাহাৰ খহি গলে।
উম'।
অহ, পাহাৰত কি, কি বস্তু আছে কচোন।
পাহাৰত, ঢেৰ বস্তু আছে গছ আছে পাহাৰ আছে, খেতি কৰে পাহাৰত। ধান খেতি কৰো আমি, পাহাৰৰ কোনে মাটিত ধান খেতি বৰষুণ নাপাৱ।
হা
আমি পাহাৰত জংঘল কাটিকিনে, জংঘলখিনি চাফা কৰি জুই লগাই হাল বাই তাত ধান কৰো, ধান খেতি কৰো। উম'।
আমিও খেতি কৰো।
অ' কিহৰ খেতি
আমি ধানৰ খেতি কৰোঁ।
অ মই ভাবিছো বেলেগ খেতি কৰ নেকি গোমধান চুমধান।
সেইবিলাক আমি অ নকৰো।
অ',
এইবাৰ কৰিম বুলি ভাবিছোঁ।
অহ, কণ্টেক কৰিবি কৰ যদি।
আহ এইটো কৰিলে কণ্টেক্ট কৰিব লাগিব।
অ'। মই মানে মই, মতলব মই কিনিব যাম না।
আতছা। আৰু একো বিজনেচ কৰা নাই।
নাই কৰা তই।
কৰিম বুলি ভাবিছিলো।
কি কন্টেক্ট কৰিবি চাগৈ। কৰিলে অ-অ-অ,
অ',
কি কিহৰ, কিহৰ হেৰি কৰিবি বিজনেচ কৰিবি।
এনেকুৱা চাওমিন মম'। ফাষ্ট ফুডৰ দোকান
হা।
ফাষ্টফুডৰ দোকান
অ অ
অ পিছে তই কি খাই ভাল পাৱ' কচোন
মই
অ একো খাই ভাল নাপাৱ বাকী খাৱ' কি তেনে খাৱ' কি
মই হেৰি এই এটকো ভাল নালাগে খাই আজিকালি
একো খাই ভাল নালাগে বোলে
অ ক ক আৰু ক
কি ক'ম আৰু মই এ ফুৰি ফুৰিব ওলাই আহিছো
অ'
আমাৰ ঘৰৰ ওচৰতে বিল্ডিং এখন আছে যে
অ মই পাহাৰ পাহাৰত থাকো ন মই এতিয়া মানে গছৰ তলত বহি আছো
নদীৰ ওচৰত না পুৰা পানী ঝৰ্ণা আছে তাত ঝৰ্ণা
আমাৰোতো ঝৰ্ণাখন বৈ আছে ওচৰতে
অ', -অ'।
অ
অ
আৰু
ক আৰু
উম
হা। তোৰ কি বেছি ভাল খাই ভাল লাগে।
মোৰ গাহৰি মাংস।
অ
আৰু তোৰ কি ভাল
মোৰ ভাল নালাগে, গাহৰি মাংস মোৰ হেৰি ভাল লাগে খাই। মোৰ মানে গৰু, গৰু মাংস
তোৰ আচল মিঞা তয় পাহাৰত থকা মিঞা কি কম যে তোক আৰু আৰু ফুল কি ভাল লাগে কচোন তোৰ।
হা মোৰ ফুল জবা ফুল
আতচ্ছা
আৰু এটা কচোন সৰুতে তয় যেতি -য়া ক্লাছ ছিক্সত আছিল ৰোল নাম্বাৰ কিমান আছিল তোৰ
এতিয়া চিকেনৰ হেৰি কি কয়
পঞ্চাশ, পোৱালীয়ে পঞ্চাশ আছিলে নাই কচোন।
ঢেৰ আছিলে আমাৰ আন আমাৰ বহুত পোৱালি আছিল ন
কি পঢ়ি আছ তই
এতিয়া মই উম, বি এ থাৰ্ড চেম।
অ'।
নহয়
মই ইলেভেন পাইছোহে এবাৰ
অ অ
বাকী ক
বাকী তোৰ কি, কি বিহু বেছি ভাল লাগে।
মোৰ মাঘৰ বিহু মাঘৰ বিহু
অ', অ',।
আৰু তোৰ কি বিহু ভাল লাগে কচোন
মোৰ মোৰ ইণ্টাৰেষ্ট নাই বাৰু ইমানকে
ক তো কিবা এটাতো থাকিব ভাল লগা।
উম।
অ', মাঘৰ মাঘৰ বিহুত কি কি কৰে কচোন।
মাঘৰ বিহুত তোৰ মেজি জ্বলায় মেজি ঘৰ বনাই পিঠা বনাই যায় ৰাতি
আৰু।
আৰু পিকনিক এটা খাই ধৰ গাঁৱৰ মানুহ মিলি কেনে তোহোতৰ ফালে কি কৰে আৰু আৰু আছে বহুত আৰু এতিয়া নকওঁ আৰু
অ আমাৰ ফালে মেজি ঘৰ বনাই। চুৰ কৰে পিকনিক খাওঁ আৰু ৰাতিপুৱা হ'লে সোনকালে ঠি মেজিকল মেজিকল জলাওঁ
অ', অ', অ ', অ',।
উম। আজি কৰবাত ফুৰিব যাবি
যাম চাগৈ এ নাযাও, নাযাও আজি ক'ত
দৈমাৰা যামক যাবি
অ অ কন্টেক কৰিবি পিছত
অ', কৰিম লগৰ কেইজনমান যাব।
অ', অ',
আহ,
উম ক আৰু
ক আৰু তই।
পতি ভওনা পাতা নাই।
ভাওঁনা পাতা নাই
অ
ফালে পাতিছে।
নাই, নাই আমাৰ ফালে ক'ত পাতিব ভাওনা পাতিব নেকি আমাৰ পাহাৰত থাকো ক অ',।
আমাৰ ফালে পাতিলে মাতিম দে তোক
অ', অ ', আৰু দুূৰ্গা, পূজা দুূৰ্গা, পূজা পাতে নাই
অ পাতেতো আমাৰ এ গৰু বান্ধাত
অ কণ্টেক কৰিবি যাম চাব
উম
উম
ক আৰু খবৰ আৰু ফাংচন পাতে নাই
ফাংচন পাতিব এবাৰ
কন্টেক্ট কৰিব চাব যাম অ', পাতিলে চাব যাম কন্টেক কৰিবি।
অ কিবা নাচ' যদি কবি আক'
অ নাচিম মই অ হ'ব দেই মই কালি কন্টেক্ট কৰি আছো তোক
অ হ'ব দে
উম